হেল্ল'?
হেল্ল'?
অ'। কি কৰিছা? কি কৰিছা? হেল্ল'? কি কৰিছা?
এ এনেই আছোঁ। তুমি?
এ মই এনে বহি আছোঁ আগফালে, চকীখন উলিয়াই পেলাই।
অ' - অ' দাৰ খবৰ-খাতি ভাল, নহয়?
খবৰ-খাতি ভাল বেয়া মাজতে আও। তোমাৰ কোৱা।
মোৰ এই চলি আছে আৰু।
অ'।
উম। মই এই হেৰি এইটো কলো কে বাহিৰতে বহি মেলি ফোনটোকে চাই আছিলোঁ। তুমি ফোন কৰিলা।
অ'।
উম, চাহ খাম হে। খোৱা নাই। তোমালোকে খালানে?
এ মই চাহ নেখাওঁ নহয়।
হয় নেকি?
উম।
অ' চাহ নোখোৱাটো বাৰু ভালেই কথা।
অ' মই সেই চাহ নেখাওঁ। মই ক'ফিউ - চফিউ নাখাওঁ বাও। মই চাহ খা
অ'। হেল্ল'? শু